নমস্কাৰ!
হয়, নমস্কাৰ।
আপুনি ফ্ৰী আছেনে?
হয়, মই বৰ্তমান ফ্ৰী আছোঁ দিয়ক। কওঁকচোন?
অ'! মই আপোনাৰ লগত, বজাৰৰ বিষয়ে আলোচনা কৰিব বিচাৰিছিলোঁ। অ'! আলোচনা কৰিব পাৰিমনে?
হয়, বিষয়টো ভালে লাগিছে বজাৰ। এ, বজাৰো ঘৰত বাৰু মইও, কিছুমান নজনা কথা আপোনাক সুধিম।
অ'! হ'ব - হ'ব, হ'ব - হ'ব। আপুনি ব, বজাৰ কথা কি কি জানে, মোক অলপ ক'বচোন! ভালকৈ বুজাই?
অ'! বজাৰ বুলি ক'লে, আমি হাত বা বজাৰ। আমাৰ বজাৰ বিশেষকৈ, এ আমাৰ গাঁও অঞ্চলত, এ, সাপ্তাহিক, এ, হাত বা বজাৰ বহিছিল আগৰ দিনত।
হয়, হয়।
কিন্তু, বৰ্তমান সময়ত, আঁ আমাৰ, প্ৰত্যেক দিনে প্ৰত্যেক, চহৰ বা নগৰত বা গাঁৱতে হওঁক নিজা- নিজা ছপত, এ, একোখন বজাৰ বহে। আৰু বজাৰত বহুত, বিভিন্ন ধৰণৰ দোকান, পোহৰ থাকে, তাত।
হয়, হয়।
তেওঁলোকৰ লাগতি কেনে মই বজাৰ বুলি ক'লে তেনেকৈয়ে বুজো। বাকী আপোনাক আপোনাৰ পৰা মই জানিব বিচাৰো সাপ্তাহিক বজাৰৰ বিষয়ে মই অলপ জানিব বিচাৰো আপোনাৰ পৰা।
হয় হয় মই কম দিয়া সপ্তাহি বজাৰ মানে আমাৰ সপ্তাহৰ মূৰে - মূৰে বহুতো, বেপাৰীয়ে যিবোৰে চবজি। বজাৰত আনে। কাপোৰ আদি, আনি কিনে, বজাৰৰ এখন ঠাইত তেওঁলোক বহি কেনে মানুহৰ লগত কিনা-বেচা কৰে। যাতে, মানুহে যোন মানুহে কিনিব যায় সেই টকা দিয়ে আৰু এজন দোকানী, নীয়ে যাই বেচিবহে সি তাৰ পৰা লয় আৰু সপ্তাহি ব বজাৰতো সপ্তাহৰ মূৰে মূৰে হয় আৰু
হয় সপ্তাহ হয় সকলোৰে বাৰবোৰো বেলেগ বেলেগ থাকে।
অ কওকচোন।
হয় মানে। আপুনি কলে সপ্তাহ এক বজাৰ সকলোৰে এ কিছুমানৰ মংগলবাৰ হয়। কিছুমান ৰবি বা ৰয় তেনেকুৱা হয় তেনেকুৱা হয় হয়।
বাৰ বোৰো বেলেগ বেলেগ থাকে যোনবোৰ বাৰ ধৰি লোৱা হয় তেওঁওলোকে বজাৰৰ, মেইন মানুহবোৰে সেই বাৰে বাৰে বাৰৰ মূৰে মূৰে হৈ থাকি সপ্তাহৰ মূৰে মূৰে। হয় এতিয়া আপুনি আজিকালিতো বজাৰ বহুতো ডিজিটেল হৈ পৰিছে। ডিজিটেল যুগৰ লগত এনেকৈ মিছ, ফ্লিপ কাৰ্ডৰ নিচিনা হৈ পৰিছে বজাৰবোৰ আপুনি তাৰ বিষয়ে কিবা জানে যদি ক'বচোন।
হয় হয় মই বাৰু ক'ম এ আপোনাৰ পৰা মানে আমাৰ বৰ্তমান বজাৰসমূহ বেছিভাগ ডিজিটেল হৈ গৈছে ডিজিটেল, ঘৰ ভিতৰত ফ্লিপকাৰ্ট হওক এমাজন হওক মিছো হওক আৰু এতিয়া নতুনকৈ ডাঙৰ ডাঙৰ, চহৰ নগৰবোৰত আৰু কিছুমান আহিছে ব্লেংকিত আহিছে ফ্লিপ তাৰ মিনিট চাইছে আৰু কিছুমান, তেলৰ খাদ্য সমূহো আমাক এ জমেট চুইগি এইবোৰতো আছে বজ বহুত খিনি ডিজিটেল হৈ গৈছে যাৰ ফলত মানুহ কলে কষ্ট নকৰাকৈ বাহিৰত নোযোৱা ঘৰতে সেইবোৰ বস্তু আনিব পাৰে কিন্তু তাৰ বহুত খিনি সুবিধা আছে।
হয় হয় তাৰ অ তাৰ কাৰণে আমাৰ ঠাই ঠাই নালাগে ফোনৰ দ্বাৰাই কৰিব পাৰি।
ফোনৰ দ্বাৰা কৰিব পাৰি কিন্তু তাৰ ফলত আমাৰ কিছুমান থলুৱা বব্যৱসায়ৰ লোকচানো হৈছে। তেওঁলোকৰ দোকান বোৰ বেয়া হৈছে মানুহবোৰ নোযোৱাও হৈছে। গতিকে মই সেইবুলি ভাবো হয়। অ মই আহ মই বেলেগে এটা বস্তু সুধো
হয় হয়।
অ মানে আমাৰ থলুৱা ব্যৱসায়ী সকলে সাপ্তাহিক বাজৰত মানে যি যায়। তাৰ ফলত মানে তেওঁলোকৰ কেনেকুৱাকৈ এ যায় বা তেওঁলোকে, কেনেকুৱাকৈ এ অৰ্থনৈতিক ভাৱে, সফল হ'ব পাৰে তাৰ বিষয়ে আপুনি মোক অলপ বুজাই দিলে ভাল।
অ আমাৰ সপ্তাহেই বজাৰত মানে মানুহ বোৰে কিছুমানে ঘৰত যিবোৰ। বজাৰত নিয়ে আৰু বেচিব, ঘৰত যিবোৰ চবজি আহ চবজিবোৰ ওলাই। যিবোৰ শাক পাচলি ওলাই সেইবোৰ নিয়ে কিছুমান মানুহে বেছিকৈ নিয়ে। কিছুমানে কমকৈ নিয়ে যিবোৰে বেছি কমকৈ নিয়ে। তেওঁ কম টকা পইচা পায় আৰু যিবোৰে বেছিকৈ নিয়ে। তেওঁ গোটাই বেচা গলে পইচা, পায় বহুত আৰু তেওঁলোকে সেই পইচাৰে ঘৰখন চলাই আছে। যাৰ তেওঁৰ ঘৰৰ অৰ্থনীতিটো চলাই আছে মানে। সেনেকৈয়ে তেওঁ জীৱিকা নিৰ্বাহ কৰি আছে। হয় হয়।
ভাবো বজাৰ সমূহ যদি উন্নত হয় তেতিয়া আমাৰ, এ নিবনুৱা সমস্যাতটো বহুত খিনি ৰোধ কৰিব পৰা যায়।
হয় হয় হয় হয় আমি এতিয়া বজাৰৰ আমাৰ সমস্যাত, তোমাৰ অ, নিবনুৱা কাৰণে হৈ পৰিছে। কাৰণ যেতিয়া আজিকালি বজাৰত নিব লগা চবজিবোৰ, আমি যেতিয়া যিবোৰ পঢ়া শুনা যিবোৰ চাকৰি নকৰে তেওঁলোকে, চবজি বোৰ উৎপাদন কৰে যেতিয়া বজাৰৰ যোগেৰে বেচিব নোৱাৰে, তেতিয়া তেওঁলোকৰ, সমস্যাৰ সৃষ্টি হয়। যাৰ কাৰণে তেওঁলোকে কাম কৰাব চবজি উৎপাদন কৰাৰ ওপৰত হেৰি প্ৰভাৱ হয় আৰু। তেওঁলোকে নকৰা হয়। সেইকাৰণে আমাৰ এতিয়া, উম, আমাৰ তেওঁলোকে যাতে ভাল অ, ঠাই ভাল ঠাইৰ লগত সংযোগ কৰে তেওঁলোকে উৎপাদন কৰা বস্তুবোৰ চ যাতে চাপ্লাই কৰিবলৈ, হয়, এই কাৰণে যেনেকুৱা আমাৰ বজাৰ এখন বজাৰ এখন ঠাইতে নহয় আৰু এখন দেশৰ পৰা আন এখন দেশতো হয়।
হয়-হয় সেইটো আমি এ আমাৰ
এক্সপৰ্ট বিজনেছ বুলি কয় হয়।
অ', অ', হয়, কওকচোন?
এ আপুনি যিটো ক'লে এইখন দেশৰ পৰা সেইখন দেশলৈ উনিয় বজাৰসমূহ। আমাৰ উৎপাদিত বস্তুসমূহ যিবোৰ ৰপ্তানি কৰে। কিছুমান বস্তু আমদানিও কৰে সেইবোৰক এ এক্সপৰ্ট বিজনেচ বুলি কয়। তেনেকুৱাকৈ বেছি টকা পইচা ইনকাম কৰিব পাৰি। গতিকে আমি যেতিয়া ৰপ্তানি কৰা বিজনেচসমূহ আমি ভালকৈ চলাই নিওঁ তেতিয়াহলে আমাৰ বহুত বেছি, টকা পইচা ইনকাম কৰাৰ থল আছে আমাৰ নিবনুৱা সমস্যাটো বহুত খিনি সমাধান হ'ব। আৰু আমাৰ দেশৰে হওক আমাৰ ৰাজ্যৰে হওক অৰ্থনৈতিক দিশতটো বহুতখিনি উন্নতি লাভ কৰিব।